অ
কোৱা?
কি কৰিছা?
ওলাই আহিছো।
হা?
ওলাই আহিছো অকন ফিল্ডলে।
অ' পিছে ভাত খালা নে নাই ময়ো এনেই ওলাই আহিছো। ভাত-পানী?
তুমি খালা?
এ, আজি কলেজ গৈছিলা?
উম।
অ'। হুম?
অ' হেৰিটো খুলিলে খুলি দিব নে? অও' হেল্ল'! হেৰিটো খুলিবানে?
খুলিম, তুমি আহিম বুলি কয় নাইয়ে অহা যে।
এ সময় নাপাওঁ এই কলেজৰ পৰা আহিলো, আহি পেলাই ভাত খালো।
খালি লগ পাইছিলোঁটো তোমাক মই। তোমাক দেখিছিলো। কালি মই। ফিল্ড'ত।
সেয়া দেখা মানুহে নামাতে, উম।
উম।
তুম মই তোমাক মাতো তুমি কিন্তু শুনি নেপালা।
খেলি থাকিলে ইমান হুলস্থুল ক'ত তোমাৰ মাত শুনিম কোৱাচোন। খেলি আছিলো ইমান হুলস্থুলত ক'ত তোমাৰ মাতটো শুনিম বুলো মই।
অ' হয় বাৰু।
তেতিয়া হ'লে তোমাৰ মিহি মাতটো আৰু মোৰ কাণলৈ আহি পৰিব ন ইমান দূৰ পৰা ইমান পা।
পৰিবও পাৰে।
উম, নপৰে নপৰে।
উম। খেলাত বিজি হৈ আছিলে আৰু
কালি মানে বহুত দিনৰ মূৰত খেলিলো অ ইমানদিনে খেলা নাছিলো।
লাগে খেলিবলে দেই আজিকালি উম। বেছিভাগে নেখেলেই আৰু।
উম, খেলাটো এৰিলেই।
উউম
কেইদিনমানৰ পিছতো গ'ম মানে এইটো বুজিয়ে নাপাব আৰু খেলা কি? খালি মোবাইলত খেলিবই জানিব আৰু।
সেইটোৱেই মোবাইলত ফ্ৰী ফায়ৰ, আজিকালি বেছি মোবাইলতে আৰু।
উম, উম। সৰু সৰু পোৱালিকে মোবাইল দি দিছে আৰু।
সেইটোৱেই মাক বাপেকৰ ভুল।
অ' আমাৰ সম আমাৰ, আমাৰ সময়ততো দিয়াই নাছিল মোবাইল।
আমাক
আমাৰ সময়ত টো‌ আমি কিমান খেলিছিলো।
আগতে আমি ঘৰ। পাব ছেস্টা কৰিম, ঘৰত নাথাকুৱে।
এই নাথাকোৱে আকৌ, ৰাতি মাৰ খোৱাই হয়, ঘৰত নাথাকো। কাৰণে ঘূৰি ফুুৰাৰ কাৰণে।
ন সেইটো টো কথা।
কিন্ত ভাল আছিল দেই আগতে, আগত। মাহঁতে মাৰিব খেদিলেও আমি খেলিব নেৰো খেলিমেই
খেলাটো খেলিমেই ন
কাবাডী খেলো এইফালে খেলি খেলি পুৰা কাপোৰ পুৰা নষ্ট কৰি আনো তেওঁ খেলিব নেৰো খেলি মেই
হেৰি নহয়
কোৱা
দোকান কেতিয়া খোলিবা
সেইটোয়েতো তোমাক মই উ সুধিবলেতো তোমাক মাতি আছো মই তুমি নাহায়ে আৰু
সেয়ে বইল তুমি আহিবাচোন আমাৰ ঘৰলে
অঁ হ'ব যাম দিয়া অহ। মাংস চাংস আনি থৈ দিবা মই বনাই খুৱাই থৈ আহিম।
অকে মই আনি থম, তুমি আহা নাই মই তুমি যিদিনাখন আহিবা মই সেইদিনাখন আনি তেতিয়া লগে লগে গৈ লৈ আহিম।
উম হ'ব হ'ব।
অকে।
অ।
আজি কলেজ যোৱা নাছিলা?
আজি মই নগলো কলেজ। বৰষ ষুণ দি আছে আৰু। বতৰে বেয়া আমাৰ ফালে।
সেইটো কাৰণে এক শুই দিলে আৰু।
উম, আমাৰ ফালে কিমান দিন হ'ল ৰ'দৰ মুখে দেখা নাই ক'ব গ'লে।
আজি সাত লাগিছে ন সেইকাৰণে বেছি।
উম,
আজি লাগা নাই বোলে সন্ধিয়া পাই লাগিবহে।
হম?
এতিয় পৰা এতিয়ালৈকে লগা নাই নেকি।
নাই লগা শুনিছো সন্ধিয়াৰ পৰা লাগিব বুলি শুনিছিলো ছটাৰ পৰা কেইটা বাজিলে ন, ছটা বজাই নাই।
মই আকৌ লাগিলে বুলি হেনো
মইও নাজানো কিছুমানৰ মুখত শুনো লাগিছে, কিছুমানৰ মুখত শুনো নাই লগা। আকৌ কৰ'বাত যোৱা প্লেন কৰিছিলো যে কি হ'ব, কেতিয়া যাবা, জুলাই মানত যোৱা হ'ব নেকি, উম, বন্ধ হ'ব মই লগৰ কেইজনীক সুধিলো তুমি সুধিলা।
মই সুধিলো অ, সিহঁতেটো হ হ'ব বুলি কৈছে।
মোৰো কৈছে বাৰু লগৰ। পাঁচ জনী মান কৈছিলোঁ যে চাৰি জনী মানহে যাব বোলে এতিয়া।
উম, একো নহয় কোৱা
উম।
কিছুমানৰ যা ব নিদিয়ে নহয় ঘৰৰ ফালৰ পৰা। উম, কোৱা।
অ' সেইটোৱেই সেইটোৱেই।
উম। কোৱা কিবা ক'ব লৈছিলা।
মই ক'ব লৈছিলো এতিয়া চবকে যাও চাব যাব নিদিয়ে ন চবৰে লগতে।
উম, নিদিয়ে।
আৰু আৰু যেতিয়া আমি ল'ৰা ন বেছিভাগতো ইমান এটা মানে ছোৱালী মানুহে এৰি দিব বিশ্বাস নকৰে যে ঘৰত।
কিছুমানকটো ল'ৰা বুলি ল'ৰাৰ লগত বুলিয়ে যাব নিদিয়ে।
কিন্তু আমি তেনেকুৱা নহয় ন যে উল্টা পুল্টাবোৰ
কিন্তু বেলেগ কিবা যায় যে। যাব নিদিও কিয় উম,
উম,
উম-উম।
মোৰ বেকগ্ৰউণ্ত কিব শব্দ শুনি আছা নেকি নাই সুনা নহয় ন।
আজিকালি সদায়ে আহি থাকে।
সেইটোয়েই সেইকাৰণে মানুহে নিদিয়ে।
আহি আছে ৰব অলপ।
কি বস্তুৰ শব্দ?
হম,
আহিব-আহিব অকমান শব্দ
বা আহৰিল উম,
ও হেল্লো, ও শুনা সুন? হেল্ল'!
হেল্ল'!
এই মই ভাবিছোঁ হা
কোৱা, অ', কোৱাচোন
তোৰ আমি যে, হোটেলখন খুলিম ন! ত' হো-হোটেলৰ লগতে তোমাৰ-তুমি এটা কাম কৰিবা। ইউটিউব চেনেল এটা খুলি ল'বা। ইউটিউব চেনেল এটা খুলি ল'বা নহ'লে
অ', অ', অ', অ', খুলি ল'ব লাগিব এইটোতো এইটোতো খুলিব লাগিবই।
অনলাইন যুগ ন?
উম, এতিয়াতো অনলাইন যুগ আৰু।
এতিয়া অনলাইন যুগত মানে তোমাৰ অকল অনলাইন মানে মোবাইলটো চাই থাকে, ত' মোবাইলত যদি আহে ত' ইন্টাৰষ্টেড হয়, যে
উম, উম, আৰু ক'বও পাৰে ন' ছো, আপোনালোকে আহিব পাৰিব এনেকে।
উম।
আজিকালি বেছিভাগ চাবচোন মোবাই মানে এইভাগাকৰ বেলেগৰ উম ইউটিউব চেনেলে থাকে বহুত ইউটিউব আৰু ফেচবুকত দিয়ে বেছি ভাল আৰু ইনষ্টাত অলপ অলপ দিয়ে ইনচ
উম সেইটোৱে ইউটিউব ফেচবুক আজি কালি বহুতে, চাই ন
উ, আজিকালি উই ইনচ তাতো বেছিভাগ ডাঙৰ ডাঙৰ মানুহ এটা নাথাকে ন? ফেচবুকটোৱে বে-বে-বেছিভাগ ই ফেচবুক আৰু ইউটিউব। টো একে। ডাঙ ডাঙক মানুহক লাগে ফেচবুক চলাই বেছিভাগ আজিকালি। এ, ল'ৰা-ছোৱালী ভিলাকে চলাই ইনষ্টাটো।
উ।
কৰিব লাগিব। এই লাগিব তাতো দিব লাগে তেতিয়া হ'ব। তাতে মই ভাবিছো আমাৰ তেজপুৰ চাইডে দিওঁ কি। তেজপুৰ।
পাৰি।
শুনিছা? অ', সেইফালে। আমাৰতো অলপ তাততো বহুতো আছে ন স্কুল কলেজ বিলাকো আছে বহুত। সেইফালে বহুত হেৰিও আছে। উ।
হ'ব দিয়া ন পিছত ফোন কৰিম মই তুমি কালি কালি মই পৰহি মানে মোৰ ঘৰ আহোতে ফোন কৰিবা হাঁ।
ৰবা দেই ৰবা। অ', হ'ব দিয়া।
উ, উ।